অ, হয় হেল্ল, শুনিছো-শুনিছো
অ, কি কৰি আছে?
এই আছোঁ দিয়ক এনেই।
অ,
অক-অকমান ফ্ৰী হৈ আছো, ফ্ৰী আছে
হয়, হয়।
ক'ওক, ক'ওক
এতিয়া আপুনি যদি ফ্ৰী আছে, ফ্ৰী আছে। তেনেহ'লে আমি এটা বিশেষ টপিক বাছি লৈ আলোচনা কৰিব পাৰিমনে?
অ, পাৰি, পাৰি, পাৰি।
অ, আপুনিয়ে কওঁকচোন, কিহৰ বিষয়ে আমি আজি আলোচনা কৰিম।
অ, শিক্ষাৰ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰি।
হয়, পাৰি, পাৰি।
তেতিয়াহলে আপুনি যে আজিৰ, আজিৰ শিক্ষা আৰু অতীতৰ শিক্ষাৰ আপুনি কিবা পৃথক কিবা দেখিছে নেকি? আৰু আজিৰ শিক্ষাই মানৱ সমাজক কেনে ধৰণৰ আগবঢ়াই নিছে, আৰু আৰু ইয়াত, ইয়াৰ উপৰিও, কেনে ধৰণৰ শিক্ষা হোৱাটো আপুনি বিচাৰে বা কেনে ধৰণৰ শিক্ষা লোৱাটো আপোনাৰ প্ৰয়োজনীয়তা বুলি ভাবিছে, তাৰ ওপৰত অকমান ক'ব নেকি?
সেইটোতো মানে, আ, আমি আহ এতিয়া, কি ধৰণৰ শিক্ষা লৈ আছো, সেইটোতো মানে ভালে, সেইটো ক'বলগীয়া মানে মই মোৰ এটা বিশেষ কিবা এটা নাই, মই আহ, কব বিচাৰ চাৰো, যে অতীতত সময়ত ন, যেনেকে মানে শি ক্ষা, লৈছিলে সকলোৱে মানুহক ক'লে কেনেকে লৈছিলে, আৰু এতিয়া কেনেদৰে লৈ আছে, সেইটো মানে আমি এটা আহ, ডিফাৰেন্স সেইটো পাই যাওঁ আৰু যে, অতীতত মানে বহুত ভালকে কোৱালিটি বেষ্ট সেইটো মানে পাইছে বুলি আমি ক'ব পাৰো কাৰণ অতীত যোগত মানে টিচাৰ সকলেও বহুত মানে অঁ মাৰপিত যি নহ'লেও মানে এটা ষ্টুডেন্টক ভাল, এডুকেশ্যন বা ভাল শিক্ষা দিছিলে, এতিয়া টো মানে আমাৰ গভৰ্ণমেণ্ট বা কিবা এটা আঁহ এডুকেশ্বন চিষ্টেম সেইবিলাক মানে আমাৰ মাৰা মাৰ পিট কৰা, সেইবোৰ মানে বন্ধ কৰিলে। সেইকাৰণে মানে আজিকালি বা এইটো যুগৰ, প্ৰেজেন্ট যুগত শিক্ষাটো মানে অলপ কুৱান্তিটোহে বাঢ়িছে বুলি মই কব বিচাৰো। কোৱালিটি বেষ্ট এনেকুৱাটো মানে অলপ কমা নিচিনা
দেখা পাও, কিন্ত কমিছে বুলিও ক'ব নোৱাৰো, কাৰণ এইটো যুগতে বহুত মানে শিক্ষা ডাঙৰ ডাঙৰ উচ্চতৰ শিক্ষালৈ মানে মানুহে আহঁ বেলেগ বেলেগ ধনৰ আহ ধৰণৰ বা কিবা কিবি ওলাইছে ওলাই দেখি আছে। সেইবোৰ কাৰণে আমি এইটো মানে শিক ক্ষাটো ভাল বেয়া হিটো মানে বিচাৰি বা ডিফাৰেন্ঞ্চটো আমি ওলাব নোৱাৰে আৰু সেইটোয়ে। কিন্তু আগৰ যুগৰ পৰা এতিয়া বহুত শি শিক্ষাটোৰ লব পৰা হৈছে, মানুহসকলে যে আগত মানে বহুত কম আছিলে, স্কুল কলেজ এ বহুত দূৰ দূৰ আছিলে মানে এটা গাঁওখনত মানে স্কুল নাথাকিছিলে আগতে। দুটা তিনিটা বা তিনখন চাৰিখন গাঁও লৈ কিনেহে এটা স্কুল এল পি স্কুল এম ই স্কুল হাই স্কুল তেনেকুৱা আছিলে। কিন্তু আজিকালি এইটো যুগত চবৰে গাঁওক গাঁৱে গাঁৱে মানে স্কুল আছে আৰু প্ৰাইভেতচ স্কুল বা প্ৰাইভেট ইনষ্টিটিউট বহুত খুলিছে, মানুহে গ্ৰুপ কৰি কৰি না আলোচনা কৰি। যে আমি গুড কোৱালিটি বা গুড এডুকেশ্যন সেইটো মানে দিবা পাৰো নেকি, সেইটো বিচাৰি মানে প্ৰাইভেট স্কুলো আজি ম আজিকালি মানে এইটো যুগত বনোৱা হৈছে আৰু, সেইটো কাৰণে ভাল হৈছে।
উম
অঁ সেইটোয়ে মই কৈছো।
ঠিক আছে, আপুনি আজিৰ যুগত যেনেকে বিদ্যালয় বিলাক বিদ্যালয় খোলা বিদ্যালয় থকা নথকাৰ কথাটো ধুনীয়াকে সুন্দৰকে মোক বহলাই আপুনি দেখাৰ হেতোকে মোক জনালে তাৰ বাবে অশেষ ধন্যবাদ। কথা হ'ল পুৰণি ক্ষা আৰু আজিৰ শিক্ষা পাৰ্থক্যটো আমি দেখিব পাওঁ। পুৰণি শিক্ শিক্ষা বুলি ক'লে আদিম আদিম যুগৰ শিক্ষা বিলাক আমি দেখিছিলোঁ কোনো আ এ মানে বিদ্যালয়ৰ গৃহ নথকাৰ স্বত্বেও তেওঁলোকে
ওঁ, হয়।
গছৰ তলত বা মুনি ঘৰত বহাই বা গছ ছৰ তলত পঢ়াই তেনেকে গুণগত শিক্ষা দিছিল।
হয়।
তিতিয়াওটো গুণগত শিক্ষা আছিল বা আজিও আছে বুলি আমি কম। কিয়নো আমি বৰ্তমান বা এ আজিৰ তাৰিখৰ যিখিনি বিদ্যালয় বুলি কওঁ, তেওঁলোকৰো আজি গুণগত শিক্ষাৰ ওপৰত বহুতখিনি চকু ৰাখিছে।
হয়।
যাৰ কাৰণত আজি এজন শিক্ষক হ'বলৈ কাৰণে পাৰদৰ্শিতাৰ উপৰেও তেখেতৰ অঁ, হায়াৰ এডুকেশ্যন বা কোৱালিফিকেশ্যন থকা স্বত্বেও। তেওঁলোকে কিছুমান আঁহ আ পাঠ্যপুথিৰ ওপৰত বিশেষকৈ জ্ঞান থকা হ'ব লাগে যেনেকে আমি ডি এল এড কৰিব লগা হৈছে, বি এড কৰিব লগা হৈছে। কাৰণ সেইবিলাক কো আজিৰ যুগত এ বিদ্যয়ালয়ৰ শিক্ষকতা কৰিবৰ কাৰণে সেইখিনি আমি আঁ অন্তৰ্ভুক্ত কৰা হৈছে। সেইকাৰণে আজি দিনত টো আজিৰ তাৰিখতো গুণগত শিক্ষা জেগাই জেগাই বহুত ভাল হোৱা দেখিছো আৰু হৈছেও। যাৰ কাৰণত আজি ছাত্ৰ-ছাত্ৰীয়ে
হয়।
ছাত্ৰ-ছাত্ৰীয়ে বহুত ধুনীয়াকৈ শিক্ষাদান কৰিব পাৰে। নিজৰ জীৱনটো সম্পূৰ্ণ নিজৰ লক্ষ্যত উপনীত হ'ব পৰা আমি দেখা গৈছে। গতিকে, আজিৰ যুগ বা অ তিতীৰ যুগ সেই কথাটো আমি যদি বিশ্লেষণ কৰোঁ অতীতৰ যুগত যিখিনি আমি উ--উন্নতি দেখা নাছিলোঁ। সামাজিক পৰিৱৰ্তনো তাতে কথা থাকে আৰু সেই কথাৰ অনুপাতে আজি সময়ে কোনফালে আমাৰ ঢাপলি মেলিছে আৰু সময়ে গৈ সময়ে গৈ শিক্ষা অনুপাতে কোন যুগত বা কোনটো জেগালৈ আজি উপনীত হৈছে সেইটো আমি দেখিব পৰা গৈছে। যাৰ কাৰণত আমি যাৰ কাৰণত আমি দেখিছো যে গুণগত শিক্ষা দিবৰ কাৰণে আজি বহুত প্ৰচেষ্টা কৰিছে আৰু আহ যিখিনি শিক্ষা প্ৰয়োজন আছে সেইখিনি শিক্ষা এতিয়াও আহ মহাবিদ্যালয় বিদ দ্যালয় বা প্ৰাইভেটে হওঁক ব্যক্তিগত খণ্ডৰ শিক্ষাও হওঁক তেওঁলোকে সেইখিনি কথাটো দি আছে আৰু দি থকা চত তেও আমি জানো তথাপিতো কিছু লোকে কবলৈ যায় যে গুণগত শিক্ষা আজিৰ দিনত হোৱা নাই বা কিছুমান কাৰণত সেইকাৰণে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত, বিভিন্ন কাৰ্যসূচী লৈ শিক্ষাৰ উন্নয়নৰ কাৰণে শিক্ষা জগত খন উন্নত কৰিবৰ কাৰণে বা আহ শিক্ষাৰ যুগত কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাটো বহুত লোকে আজি প্ৰচেষ্টাত ৰাখিছে আৰু তেনেকে প্ৰচেষ্টা আমি কৰাও দেখিছো আৰু তেনে কেও আজি শিক্ষা গুণগত শিক্ষা মানদণ্ড বহুত বেছি বুলিও ক'ব লাগিব যাৰ কাৰণত আজি এজন ছাত্ৰই এখন ভিতৰুৱা অঞ্চল বা গাঁৱৰ পৰাই গৈ ইঞ্জিনিয়াৰ ডক্তৰ হব পৰা আজি আমি দেখ খিছোঁ কিন্তু আপোনালোকৰ আপোনালোকৰ এলেকাত বা আপোনালোকৰ অ যিখিনি শিক্ষাৰ গুণগত শিক্ষা আহ চৰকাৰী মহা চৰকাৰী বিদ্যালয় হওঁক বা
প্ৰাইভেট হওঁক অ আমাৰ ইফালে আমাৰ এলেকাত হয় হয় সেইটো ভালদৰে চলি আছে আৰু চলি থাকিব সেইটো আহ মই কৈছো আৰু চলি আছে আৰু ভাল ভাল ৰিজাল্টো কৰি আছে ল'ৰা-ছোৱালী বিলাক আৰু যোনে মানে বেয়া কৰিছে সেইটো আৰু সমাজখনৰ বিষয়ে হৈছে কাৰণ আমাৰ সমাজটোতো এই আজিকালি এইটো যুগত বহুত নিচা বস্তু ব্যৱহাৰ কৰা হৈছে ল'ৰা- ছোৱালী বিলাকে সেটো কাৰণে যাৰ কাৰণে ৰিজাল্টটো বেয়া হয় সিহঁতে যোনে সেইবোৰ গ্ৰুপত যায় নিচা লোৱা কিবা- কিবি সেবোৰ ফালে গ'লে আমাৰ ৰিজাল্টটো বেয়া হয় আৰু যোনে সেই এইফালে এইটো নিচাৰ মানে ওলোটা আহে সেই তাতে গ্ৰুপত ন যোৱা যোনে থাকে সেইবিলাক মানে ভাল ৰিজাল্ট কলে কৰে, ভাল মানে উন্নতি কৰি আছে নিজৰ নিজৰ গ'ল্ডত মানে আহ গৈ আছে ভাল ভাল এটা ডক্তৰ, ইঞ্জিনিয়াৰ হৈও আছে ভাল ভাল ৰিজাল্ট কৰি আছে সেইটোৱে ভাল বে
ঠিকে আছে আপোনাৰ কোৱা মতে আজি পৰিবেশ খন বৰ সুবিধাজনক নহয় কাৰণ পৰিৱেশ পৰিস্থিতিটো লৈহে শিক্ষাৰ জগতৰ আমি আধাৰ বিলাক ক'ব পাৰো নিজৰ ঘৰ অঞ্চল গাঁও ৰাজ্য উন্নতিকৰণ নহলে আহ শিক্ষা জগতখনো উন্নতি কৰিবৰ কাৰণে অকমান অসুবিধাও আছে তাৰ ওপৰিও আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তেওঁলোকে প্ৰত্যকটো সময়তে প্ৰত্যকটো ক্ষণতে ছাত্ৰ ছাত্ৰী কেনেধৰণৰ